হেল্ল' হেল্ল'!
অ হেল্ল'।
আহ কোৱা?
কি কৰিছা?
এয়া এনেই আছো, তুমি?
মই অলপ আছো আৰু এতিয়া এনেই। সময় যে ৰাতিপুৱা খোৱা হ'ল এতিয়া দুপৰীয়া খামহে খোৱাই নাই।
অ অ চা
তোমালোকে?
নাই আজি আকৌ মোৰ সোমবাৰ যে। মঙ্গলবাৰে ব্রত ৰাখে।
উম।
সেইকাৰণে নাই খোৱা বাৰু।
অ অ উম। বাকী, বিজনেছ কেনেকুৱা চলিছে তোমাৰ?
মোৰ বাৰু বিজনেচ নাই। মই চৰকাৰী চাকৰি কৰি আছো। মানে চৰকাৰী চাকৰি নহয় নে একচলি সেইটো এটা তোমাৰ পাৰ্ট টাইম জবৰ নিচিনা।
উম তেনেকুৱা ধৰণৰ বা বস্তুটো।
মানে তোমাৰ সেইটো অম চিভিল ডিফেন্সটো বুজি পোৱা ন।
অ।
উম চিভিল ডিফেঞ্চৰে হয় মই। তোমাৰ ইলেকশচন ডিউটি হওক বা তোমাৰ বলবম ডিউটি হওক বা ভাচানি হওক, এভ্ৰিথিঙত মানে তোমাৰ মোৰ ডিউটি পৰে।
অ।
তেনেকা কৰে আৰু। আৰু তোমাৰ কোৱাচোন?
সৰু সোৱাকে অলপ নিজৰ এইবোৰ বিজনেচ চলাই থাকো আৰু।
অ অ।
উম বা অ উম সেই তেনেকেই আৰু।
আচ্ছা আচ্ছা, বাকী ঘৰত ভাল?
উম ভালে।
অ অ।
তোমালোকৰ ভালেই?
অ ভালে ভালে।
অ মই মানে সৰু সুৰা মানে এইবোৰ কাপোৰৰ বিজনেচ কৰা হয় মানে। কাপোৰৰ বুটিক কৰো বা এমব্ৰইডৰী। তাহাত অৰ্ডাৰ লওঁ বোৱা মেখেলা চাদৰ। হে তেনেকুৱা ধৰণৰ কাম বিলাক কৰো। ধৰা ম ঘৰত তাতে তাঁতশাল আছে। তাঁতশালৰ ওপৰত মানে বিজনেচটো চলাও আৰু।
আচ্ছা, প্ৰাইজ কেনেকা লোৱা?
উ তুমি ধৰা চিম্পুল হলে দামটো অলপ কম হয়। অলপ যদি ফুল চুলবোৰ মানে হেভিকে থাকে, তেতিয়া দামটো অলপ বেছি হয় আৰু।
অ, অ।
তেনেকে আৰু উম এতিয়া দুযোৰ দুযোৰ মান আছে আৰু বেছি নাই কেতিয়াবা বহুত আহি যায়। চাৰি, পাঁচযোৰ। কেতিয়াবা এযোৰ দুযোৰ এনেকেই মানে অৰ্ডাৰ ওপত কথা।
ছ
উম।
মোৰ মানুহৰ ওপৰত কথা আৰু মানে যিমান দিয়ে। তেনেকা সদায় যে ফিক্স থাকে। তেনেকা নহয় মানে।
উম যিবোৰ টাইমত বেছি হয়।
অ।
বিহু, পূজা এনেকুৱা বিলাক মানে সেনেকুৱা টাইমত মানুহে মেখেলা-চাদৰ লয় ন।
অ।
সেনেকুৱাবোৰত মানে বেছিকে চেল হয় আৰু।
আটছা, বাকী আৰু কিবা কৰিম বুলি ভাবিছা নে? কি
বাকী, বাকীটো মই এনে তেনেকে এখন মানে ইয়াত ফাষ্ট ফুডৰ দোকান বিলাক বহুত চলে। হেই ভাবিছো এখন ফাষ্ট ফুডৰ দোকান খুলিম বুলি।
অ।
মানে ইভিনিং টাইমত। মানে এনেকে মানুহ থ'ম আৰু ধৰা। মম', চাওমিন, চিকেন চাওমিন এনেকুৱা মানে সেইখিনিয়ে আৰু। যোনখিনি উম চিকেন বিৰিয়ানী, ফ্ৰাইড ৰাইচ এইখিনি ওপৰত খুলিম বুলি ভাবি আছো মানে।
আত্ছা।
উম, ইভিনিং টাইমতো আও মৰ্ণিংটো নহয় বাৰু। ইভিনিং ধৰা এনেকুৱা তিনটামান বজাৰ পৰা ষ্টাৰ্ট কৰিম ৰাতি আঠটা নটা মান বজালৈকে খোলা। এনেকে আৰু।
অ, অ।
উম।
ঠিকে আছে বাৰু। এনেকাই কৰিব লাগিব। উপায়টো নাই টো এতিয়া।
হুম, উম, হম।
বাকী ক'ত আছা এতিয়া?
এতিয়া মই ঘৰতে আছো বৰ্তমান।
অ, অ।
তোমাৰ এনেই তাতে সেই জবটোৱে কৰি থাকিবানে? বাকী কিবা জবৰ কাৰণে এপ্লাই কৰিছা?
মানে বৰ্তমানতো মই পঢ়ি আছো। মানে পঢ়াটো কমপ্লিট হৈ লওক। তাৰপিছটো মোৰ মানে এইমতটো মানে তোমাৰ আচাম পুলিচ হওক বা মই ধৰা মোৰ পঢ়াটো কাম্পেলিত কৰি পেলাই মই পি এইচৰ কৰ্চ কৰিম বুলি ভাবি আছো। কৰিম আউ মানে মই ডিফেন্সৰ চাইডত মানে যাব বিচাৰ ৰু তেনেকা মানে বিজনেজ কৰা বা মোৰ ফামিলিত তেনে বিজনেজ কৰা মানুহ নাই। এ মই মানে তেনেকা চাকৰি কৰিব বিচাৰো চৰকাৰী চাকৰি চাকৰি কৰিব বিচাৰো। চৰকাৰী চাকৰি পোহোৱাটো ইমান টো ইজি নহয় বাৰু যিমান ভাবাতটো।
সেইটো হয় বাৰু।
তাকে ভাবিছো যি কৰিম আৰু কৰিম উপায়তো নাই। তেনেকে ভগৱানে যি বিচাৰিছে হেনেকে হব লাগিব।
তেনেকুৱাই আৰু, বাকী এতিয়া জুলাই মাহৰ গৰম বন্ধত ক'ৰবাত যাবানে?
জুলাই গৰম বন্ধতটো মই ভাবিছো যে মই তোমাৰ উম, উম, টিপি চাইডে হওক বা অৰুণাচল চাইডে হওক যাম বুলি ভাবিছো।
অ'।
বাকী কি হয় নাজানো তুমি ক'বাত যাবা নেকি?
মই সেই অৰুণাচলে গ'লো এনেকে ধৰা বেলেগ ঠাইহে যোৱা কথা ভাবি আছো ইমান দূৰ নহয় আৰু ওচৰতে কবাত।
অ', মানে টিপি চাইদত যোৱাটো মানে অকমান তোমাৰ ইজি হয় তাৰ স্কুটি লৈ হলেও যাব পাৰি। উম', তেনেকে যাব পাৰি, বাত মানে অকণ দূৰ হলে মানে অকণ প্ৰব্লেম হয় আৰু টিপি চাইদেহ গলে পাছ লাগে। পাছ টো বনাব লাগিব বাত যাব মন আ গৰম দিন ন? ঠাণ্ডা দিন একে গা ছা ধুব পাৰিম। উম', গাছ ছা ধুব পাৰিম তাতে। তাকে ছুটি যদি পাওঁ তেতিয়া যাম আৰু।
অ'-অ', অ'।
তেনেকে ছুটি নাপাওঁৱে যে।
অ'-অ'।
তাকে ভাবি আছো কি কৰো।
অ'-অ', হে পাৰিবা বন্ধ মিলাই যাবলৈ। মানে কি ধৰা হয় নামচাই এনেকুৱ বোৰ চাইডও যাব পাৰা নামচাই, দীঘাৰু, অৰুণাচল চাইডে আছে সবিলাক দীঘাৰ সোৰ ভাল লাগে মানে সেইবিলাক ঠাই মোৰ। উম'।
মোৰ মানে এতিয়া বৰ্তমান দুই তাৰিখৰ লেকে মোৰ ট্ৰেইনিং আছে। দুই তাৰিখৰ লেকে ট্ৰেইনিং হোৱাৰ পিছত মানে মোৰ ডিউটি পৰিব তোমাৰ ডিউটি বা কে এতিয়া পৰি যাই ঠিক নাই নহয়। মই ইতিয়া ঘূৰিব যদি গুচি যাওঁ দেন মইতো এতিয়া ঘূৰিব গুচি গলে মোৰ পিছত প্ৰব্লেম হয় মই দিউটটো মোৰ কিবা ক্ষতি হৈ যাব। আৰু ইমান দিন মই ট্ৰেইনিং কৰি থকাৰ পিছত যদি মই পাছত ডিউটিটো কৰিব নোৱাৰো। প্ৰব্লেম নহব?
উম', সেইটো হয় বাৰু।
সেইকাৰণে ভাবি আছো মানে যাম বুলি ভাবি আছো, কিন্তু ডিউটিটো কৰিহে যাম মানে যদি ডিউটিটো সোনকালে পৰি যায়। ফাৰ্ষ্ট তে ডিউটিটো কৰি লওঁ তাৰ পিছত ভাবিম আৰু কত যাম।
অ', সেইটো হয় বাৰো। বাকী তুমি সোমবাৰে মানে দিনতটো একোৱেই নোখোৱা?
অ', সোমবাৰে মই অকল অনলি মানে চাহ তাহ খাও আৰু তোৰা মিঠাই চিঠাই খাওঁ। বাকী সেনেকে একো নাখাও মানে তোমাৰ ভাত চাত মানে মই নাখাও।
সোমবাৰ দিনটো ভাত চাত খুৱা নহয়।
উম ৰাতি খাওঁ আৰু অ ৰাতি মানে উ বৰ মানে তোমাৰ বৰ বৰদৰ যোনটো ভাত হয় বইল দালি হওক আ বইল দালি মানে পুৰা বইল দালি নাখাওঁ আৰু। বইল দালি খাব নাপায় যে তেল মৰা খাম আৰু।
ভালেই ৰাখিব পাৰিলে এ এনেও মানে ব্ৰত ৰখাটো ভাল বুলিয়ে কয়। মানে সপ্তাহত কোনোবা টো দিন ৰাখিব পাৰিলে ভাল আৰু।
উম। তাকে উ ভাবি আছো চ চাৰি বছৰ মান হ'ল বাৰু মই বৰদ মানি থকা।
উম উম অ অ নয় পাৰিলে কৰি দিব লাগে সেইটো নিজৰ ওপৰতে কথা।
উম্ উম।
উম
অ মানে বৰ্ত মানি থাকিলে বোলে এবাৰ অম এৰি দিব লাগে মানে এবছৰ মানুলৈকে হওক বা ছমাহ মানলৈকে হওক এবাৰ বোলে এৰি দিব লাগে। কাৰণ যোনটো মানে কথা ভাাবি পেলাই বত মানি থকা হয় ন সেই সেইটো মানে কথা সম্পূৰ্ণ নহয়। সেইকাৰণে এ মানে অকণ এৰি দিব লাগে আৰু ভাবি আছো এৰিম আৰু বাকী তুমি জুবিন ক্ষেত্ৰলৈ গৈছা নাই?
নাই যোৱা দ এতিয়ালৈকে
নাইযোৱা? অ
মানে যাম বুলি ভাবি আছো টাইমে পোৱা নাই টাইম মানে কি অলপ আমাৰ ইয়াৰ পৰা হয় যে উম সেইটো কথা তুমি গৈছা?
অ মই গৈছিলো বাৰু এবাৰ
উম আমাৰ ঘৰৰ মা ম ভন্তিৰদি গ'ল গোটেইকেইটা তিনিটাই গল মই থাকি গ'লো মই মানে মন্তি ক আনিব তে গৈছিলে মাহতে
অ।
মই ঘৰত থাকিলো কাৰানে থাকি গলো আমাৰ ইয়াৰ পৰা যাবলৈও দূৰ হয় যে অলপ এ ৰাতি বা
অ হয় বহুত দূৰ হয় চাগে।
সেইকাৰণে যোৱা নহয় মানে জুবিন ক্ষেত্ৰ পাছত যাম আৰু কেতিয়াবা
অ সেইটো ভালকে বনাব ন ভালকে বনাইছে নাই চাই পিছতাবা ন। কমপ্লিট হৈ থাব ন
তাকে
বাকী ভাত কিহে বনাইছে?
ভাত আাজি গাজ বুট আলু ভাজি দাইল। জিকা এনেকে মানে মিক্স থাকিল মানে কি গাজ ভাজি যে এইটো বাহৰ গাজটো ন।
তাৰপিছত চালন উ সময় পালে আহিম আৰু কেতিয়াবা টাইম পে
উম তেনেকে ডিউটি চুটি নাপাওঁ সেই যে যাবৰ কাৰণে আৰুফালে এবাৰ ফাইনেলো আহি আছে ন।
উ ছুটি পালে আহিবা দিয়া।
য
উ উ কেতিয়া আহাঁ জনাবা ফোন এটা কৰি দিবা
অহ, ঠিক আছে।
ঠিক আছে হ'ব দিয়া হা -হা অহ -অহ হ'ব।
অহ, ঠিক আছে।